অ ভ কওকচোন
কি কৰি আছিলে
এইয়া মই অকমান তাহ ভাত বনোৱাত সহায় কৰি আছিলো। আপুনি কি কৰি আছিলে?
মই এই ভাতটো খাই আহি অলপ খোজ কাঢ়িছিলো।
ভাত আজি দাইল আৰু আলু আৰু
উম বা বা বেলেগ আৰু মই আপোনাৰ হেৰি এই গাহৰি অকণ আনিছিলো। গাহৰিকে বনাম বুলি ভাবিছোঁ।
হয় - হয় - হয়। গাহৰি খাওঁ আক'।
অ'। তেনেকুৱা ধৰণে খায় গাহৰি? ঘৰৰ- ঘৰত খাব দিয়ে নাই
এতিয়া যদি কয়, গাহৰি এতিয়া বিভিন্ন প্ৰকাৰেতো বনায়।
উম, হয় - হয়। গ্ৰেভিটোতো- গ্ৰেভিটোত নো কি কথা আছে, গ্ৰেভিটো আপোনাৰ মাংসও বনায় তো গ্ৰেভিৰ। অকল মাংসইটো গ্ৰেভি বনায় এনে গাহৰিৰ স্পেচেল কি আপোনাৰ?
স্পেচিয়েল? ইচছা লাই- লাই পাত গাহৰি।
গলাই
হয় - হয়।
আমিতো আপোনাৰ হেৰি অ' লাইটো ভাল পাওঁ, লগতে আমি হেৰিটো ভাল পাওঁ এই এতিয়া কঁঠালৰ লগত বনাই খাই পাইছ
কঠালৰ লগত অ ট্ৰাই কৰা নাই বাৰু
তাৰ বহুত ভাল লাগে কঠাল আৰু গাহৰি মেইন নহ'লে আপোনাৰ বাহৰ গাজৰ লগত শুনাই উম বাঁহৰ গাজৰ লগত বনাই
উম উম হয় হয়
একচেলি মই আপোনালোকক ফোনটো কৰিলে মই ভাবিছ ছিলো মানে গাহৰি কথা পাত পাতিবলে ইচ্ছা নাই মই আপোনাক হেৰিত কথা পাতিম বুলি ভাবিছিলোঁ মানে অসমৰ যোনিবিলাক থলুৱা ঠাইত খাদ্য বিলাকৰ ওপৰত অলপ আপোনাৰ লগত কথা পাতিম বুলিয়ে ভাবিছিলো।
হয়, হয়। পাইছোঁ, পাইছোঁ তাকে এনেকে চাব গ'লে এতিয়াই চাওচোন বাৰু গাহৰি কেনেকা ধৰণৰ ভাল পায়। এয়া ইয়াতে কিমান বিভিন্ন ধৰণৰ দিচ ওলাই গৈছে।
হয় সেইটোতো হয়ে। সেইটো সেইটোয়ে কৈছোঁ সেইটো সেইটোৰ ওপৰত মানে এইটো কবলৈ গ'লে বিভিন্ন ধৰণৰ আছ অ'। অ' আমি তথাপি বিভিন্ন ধৰণৰ গতিকে কিমান অ' চুজ কৰি পেলাই মোক ক'ব পাৰে আৰু ভাল ভাল গুন লগ লাগে বেছি কে। আন আপুনি আহ মানুহটো আপুনি হেৰি হৈ ভাল নাইৰি, মইতো বেছিভাগ আপোনাৰ তিল গাহৰিয়ে হওঁক। তিল তিলৰ লগত বনাই যায় আৰু আপোনাৰ এটা হেৰিয়াৰ লগত বনাই বাহঁৰ গাজৰ লগত বনাই সেইটোতো বহুত টেষ্টি। কি মজা লাগে খাই আৰু এটা কল পচলাৰ লগত বনাই। আৰু এটা ড্ৰাই ফ্ৰাইৰ লগত মই মানে ড্ৰাইফাই লগত বনোৱাতো অ' ইমান ভাল নাপাওঁ। কিন্তু আৰু অলপ এটাত আছে বইল গাহৰি আছে বইল গাহৰিত আৰু খাই ভাল লাগে।
হয়, হয় বইল গাহৰিটো মই এ খাইছো এইটো। এইটো ঔটেঙাৰ লগত দি খাই ভাল লাগে।
অহ টেঙা লগত দি খালে ঔটেঙা লগত ভাল কিন্তু আৰু। কিছুমানে তাত হেৰি দি দিয়ে না নেমু দি দিয়ে। নেমটো বেয়া পাওঁ মই। নেমুতো আপোনাৰ বাকলি এইবিলাক হেৰি হৈ যায়। গতিকে নেমু দিলে তিতা তিতা লাগে। ু ন নি নেমু বাকলি বোৰ দি দিয়ে লগ ভাল নালাগে ইমান। ান কি বেছি ভাল পায়। আপোনালোকৰ ভাল। ব নাই
কি ক'লে।
ঘৰত বনাব দিয়ে ন নে।
ঘৰত আমাৰ ঘৰত বনোৱা হয়। কাৰণ আমাৰ ঘৰত চবৰে গাহৰিতটো সেৱন কৰে।
উম আমাৰ ঘৰত খাব নিদিয়ে গাহৰি আমাৰ ঘৰত গাহ গাহৰি খাব নিদিয়ে।
এইবোৰ নিয়মৰ কাৰণে নিদিয়ে।
আমাৰ মানে হেৰি যে এ হেৰি হ'ব। নাম নামঘৰলৈ ডাইৰেক্ট। এটা নামঘৰত হেৰি কৰে। নামঘৰতে লাওঁ এ হেৰি এ খাচী মাংস হে লগত যাব। দে খাব পাৰে দে। আৰু ব্ৰইলাৰো খাব পাৰে। হাহঁ খাব পাৰে পাৰ খাব পাৰে এনে গাহৰি চাহৰি। হেল্ল নকৰাকে লোকেল মুৰ্গীৰ খাল নিদিয়ে লোকেল মুৰ্গীৰ কণী খাৱ। হাঁহ আৰু ব্ৰইলাৰ চইলাৰ ব্ৰইলাৰ চইলাৰ পোহিব দিয়ে বাৰু। এনে আপুনি টপিকটো কি কথা কৈছিলে অ হেৰিয়াৰ কথা কৈছিলে ন। অসমৰ থলুৱা খাদ্যৰ ওপৰত কথা কৈছিলে তোৰ বিষয়ে অকমান ছে ন মানে অহ, মানে অসমীয়াত অ', অসমৰ মানে থলুৱা খাদ্য বুলি ক'বলৈ গ'লে চবতকে প্ৰথমতেটো চবেই অসমৰ খোৱা বস্তুতো হৈছে চবতকে ভাত। মূল খাদ্যৰ প্ৰথমত ভাত আৰু অসম যিমানে ব চিত্তপূৰ্ণ নহওঁক মানে অসমত যিমানে ধৰণৰ জনজাতি আছে, চবেই ভাত খাই মানে কোনো নো কোনো নাই মানে ভাত নোখোৱা মানে ভাতটো খাবই উম, সেইটো হয় বাৰু, ভাতৰ পৰাই তেখেতসকলে কিছুমান অ', মানে জৰ জৰ বেলেগ জনজাতি মানুহবিলাকে আকৌ হেৰিও নাই নহয় ভাতৰ পৰা। লাও পানী। চাইমদ এইবিলাকো বনাই আপং বনাই, হয় নাই, অ', এ কিন্তু নিচ টো বস্তুত লগতে হেৰি অ', ভাতৰ লগত আৰু হেৰি খাই আৰু দালি ভাজি, শাক
হয়, দালি, ভাত। মাছ, ভাত, মাংস, ভাত, উম।
চব ধৰনৰ খাব পাৰে, উম। কিন্তু একচুৱেলি, একচুৱেলি, পুৰা হেৰি হিচাপে অসমীয়া হিচাপে পুৰা পিয়'ৰ যোনবিলাক থাকে আছে ন, সিহঁতৰ আকৌ স পৰিচয়তটো কি বুলি দিবই, হেৰি খাই আনি চবত কে বেছি ডাঙৰ পৰিছে হয়নে? কলগছৰ খাৰ খায়। মাটি মাহৰ খাৰ খাই যে, এই কয় নহয় মানুহে খাৰ খোৱা, খাৰ খোৱা বুলি কয় নহয়। খাৰ খোৱা অসমীয়া বুলি কয়, সেই এইবোৰ খাই ত এনে আপোনাৰ চবতকে ভাল লগা তেনেকুৱা অসমীয়াৰ প্ৰিয় খাদ্য
মই অসমীয়া যদি প্ৰিয় খাদ্য যদি কয় অ' যদি কয়। এই কলগছৰ যোনটো অ' হেৰিটো যে। কি আছিলে, পচলা অ' পচলা মোৰ মই খাৰটো ভাল পাওঁ কিন্তু, খাৰতকে মই পচলাটো মানে, কলগছৰ পৰাই বনাই ন খাৰটো। ত' তাতছে মই মানে পচলাটো বেছি ভাল পাওঁ মানে।
উম, মোৰ কি ভাল পাই, মই কি ভাল পাই গম পাই নে নাই? মই একদম চবতকে বেষ্ট লাগে আপোনাৰ হেৰি মাটি মাহৰ দালিত খাম মাটিমাহৰ দালিত যেতিয়া খাৰ দি দিব, মাটিমাহৰ দালিত খাৰ হ'ব লাগিব লগতে আপোনাৰ হেৰি আ, আপোনাৰ এইটো ৰ ঙলাও, ম ৰ, তাৰপিছত চয়াবিন, তাৰপিছত আলু, এনেকে দি পেলাই পুৰা দা আদা চাদা দি পেলাই আদা, নহৰু জালুক চালুক দি তেনেকে একদম ব বনাব ভাজি, চব্জি টাইপত বনাব নহয় লগত আপোনাৰ মাটিমাহৰ দা লি, তাতে ঔটেঙা কঁঠালগুটি দিব কঁঠালগুটি, কঁঠালগুটি দি খায় পাইছা নে নাই?
কঁঠাল গুটিটো মোৰ বহুত প্ৰিয় খাদ্য হয়।
অ', কঁঠাল গুটি দিব আৰু তাৰলগত তে পাৰিলে আপোনাৰ ডিম চিম এটা হ'ব হলে ভালে লাগে। আৰু লগত আপোনাৰ হেৰি আল আলু আলু আলু আৰু বেঙেনা মানে পিটিকা কৰিব লাগে পুৰা তাৰ পিছত আৰু সেইটো বস্তু মানে খাবলৈ পালে আৰু মই আৰু নুঠো আৰু একদম উম আৰু আৰু এ হেৰি এইটো কি বুলি কয় এইবিলাক খাদ্য চাবলৈ গ'লে হেৰি আৰু অসমীয়া লোকৰ মানে একদম প্ৰধান মানে অসমীয়া বুলি ক'লে তেনেকুৱা বিলাকে খায় আৰু, একদম পিয়ৰ থা, আপুনি আপুনি কি কি সেইবোৰে খাই ভাল পায়নে নে? আৰু
মোৰ যদি কয় প্ৰিয় খাদ্যৰ ভিতৰত উ এটাৰ পৰে এইটো যোনটো লাই পাতৰ, লাই পাট আৰু যোনটো শাক পাচলি মানে, যিখিনি থলুৱা কিছুমান শাক পাচলি আছে ন তেনেকে লাইপাত হৈ গ'ল বা তেনেকে আৰু আহিব পাৰে বডিমাহ বুলি কয় কিন্তু বেছ
বদিমাহ হেৰি বদিমাহে নে দাংবদী।
অঁ দাং বদি সেইটো, মই ইয়াত মানে আমাৰ এইফালে বডিমাহ বুলিয়ে কোৱা যায় মানে। সেই তুমি যেনেকে ক'লা এতিয়া আপুনি যেনেকে ক'লে নহয় দাংবদি বুলি। অঁ তেনেকে অঁ সেইটো তাৰ লগত আলুও ভাজিলে বা আৰু যোনটো তিতা কেৰেলা, তিতা কেৰেলা যোনটো ভাজি হয়, বহুত মানে মোৰ প্ৰিয় খাদ্য মানে এইকেইটা।
তিতা কেৰেলা ভাজি ভাল পায় আপুনি।
হয়, তিতা কেৰেলা যদি তেলত চাই দি ভাজি যে মই বহুত ভাল পাওঁ।
মই এইটো খাই-খাই পেলালে খাবলৈ হ'লে মৰিয়ে থাকিম আৰু। মইটো এইটো এ এনেকুৱা বেয়া পাওঁ সেইটো তিতা কেৰেলা বুলি ক'লে মই ভাতে নাখাম তিতা কেৰেলা দি মই খাব নোৱাৰোঁ। চবতকে বেয়া খাদ্য এ মই কেৰেলা পাহৰি গলো নাই তিতা কেৰেলাটোৰ কথাাই নাই অকল তিতা কেৰেলাটোৰ কথা কৈছোঁ, ভাত কেৰেলা চাত কেৰেলা খাওঁ ভাতক ভাত কেৰেলা খাই ভাল পাওঁ ভাত কেৰেলা কোণটো কেৰেলা, সেইটোতো-সেইটোতো ভাতকেৰেলা
নহয় নহয়-নহয়- নহয়-নহয়- নহয়- নহয়- নহয়, সেইটো জেংকেৰেলা বুলিও এটা আছে সেইটো অকমান চাইজটো যোনটো নৰ্মেল যোনটো কেৰেলা থাকে ন তাতছে অকমান ডাঙৰ থাকে। আৰু সেইটো অকমান তিতাটো অকমান কম হয়।
সেইটো বাৰু মই দেখা নাই বাৰু ইমান ভালকে। মই কিন্তু এই তিত কেৰেলা চি তিতা কেৰেলা এইবোৰ খাব নোৱাৰো আপোনাৰ হেৰি অকল মই ভাত কেৰেলা খাব হয় বাহ পাৰোঁ আৰু এই খায়ে পোৱা নাই কিন্তু। ত'
হয়, হয়, হয় আৰু কেতিয়াবা যদি অ'
এ মই এটা কথা ক'বলৈ পাহৰি গ'লো অ', অ', মই এটা কথা ক'বলে পাহাৰ গ'লে মাটিমাহৰ দালিৰ লগত হেৰি হ'ব লাগে নৰসিংহ আৰু বুটৰ পৰা চাটনি হ'ব লাগে তেতিয়া খাই ব বেছি ভাল লাগে। আপোনাৰ, তাকে মোৰটো এতিয়া ল'বই লাগ
হয়, হয়, হয় তাকে ক'ব লাগিব দে আমাৰ অসমত বহুত থলুৱা খাদ্ এইবোৰ বহুত সোৱাদযুক্ত। আৰু এটাই ভাল লাগে আমাৰ উম, কওঁক।
এ তাকে এইবিলাক খাদ্য মানে কি বুলি কয় আজিকালিৰ দিনত ইমান মানুহে নাখ খাই কিন্তু বহুত মানেও সুস্বাদু আৰু লগতে এম, এ
আৰু সেই তাকেইতো বেমাৰ আজাৰৰ পৰাও হেৰি কৰে দূৰ অকে বল আনে বহুত।
উম, মাটিমাহৰ দালি আৰু ভাইৰেল যে শক্তি দিয়ে বহুত শক্
হয়, উম, তেনেকেই চাবচোন আগতে এনেকে খাই মেলি যোনটো আমাৰ থুলিয় ম পাৱতে যে আছে পইতা ভাত ন'। সেইবোৰ খাই মেলি আগতে কিমান গোটেই দিনটো খেতি কৰিবলৈ যায় মানু নে কিমান এটা জোৰ থাকিব লাগিব সেইখিনি ভাতৰ। চাব গ'লে, উম। আৰু হয়, হয় এতিয়া উম, ইমানখিনি মানে ক'বলৈ বহুত থাকে। যদি চাই, এইটো শেষ কৰিব নোৱাৰি থলুৱা সাম খাদ্য ন'।
তাকেইটো খায়ে থাকো সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে তাকে আৰু এদিন পাতিব লাগিব ভালকে আজি আৰু যাওঁ ভাত বনাওঁগে ময়ো। আপুনি অ', আপুনিটো ভালে। আপুনি বেলেগ কাম কৰক আৰু ঠিক আছে বাৰু আজিলৈ ৰাখিছোঁ। উম।